হয়, হয়, শুনিছোঁ কোৱা।
অ, কি কৰি আছা এতিয়া।
এনেই, আছো। এনেই আছো ৰ'বা, অকনমান বহি। ভাত এই খাই কিনে তো অকনমান গৰম পিছে ন, আজি বহুত। সেইকাৰণে অলপ অকনমান ভাত খাই বাহিৰত বহি আছো আৰু।
অ, ঠিকেই গৰমটো বহুত আৰু আজি। আজি মানে কালিৰ তুলনাত কিন্তু আজি বহুত গুণে কম মই, মই, মই, জানো যেই মই ভাবো আৰু কালিতো আৰু বহুত আছিল ন। আজিতো পুৱাৰ অলপ ঠাণ্ডা আছিলে বতৰটো। এতিয়া, অলপ ৰ'দ উলালে। পিছে, তুমি এতিয়া কি পঢ়ি আছা।
মই বৰ্তমান যিটো আমাৰ দ্বাদশ, বা আমাৰ এইচয়াৰ্চ। ছেকেণ্ড ইয়াৰৰ মই এজন ছাত্ৰ আৰু।
হয়, হয়, আহ। ময়ো সেই, সেই এইচচ ছেকেণ্ড ইয়াৰ এজন ছাত্ৰ। এক তুমি ত, এতিয়ালৈকে এ, বাৰ বছৰ মানতো, শিক্ষক সেই পঢ়া, পঢ়িলাই চাগে।
হয়, হয়, পঢ়িলো।
তোমাৰ মতামত আৰু শিক্ষাৰ ওপৰত তুমি কিদৰে কি ভাব বুলি ভাবা শিক্ষা, শিক্ষাটো কেনেদৰে প্ৰয়োজন বা কেনেকুৱা পালা তুমি আজিলৈকে?
হয়, হয়, শিক্ষা বুলি ক'লে ধৰি লোৱা আমাৰ জীৱনটো আমি ভালদৰে আগুৱাই নিবলৈ হলে, আমাৰ শিক্ষাটো আৰু অত্য়ন্ত জৰুৰী বুলি আৰু মই ভাবো। কাৰণ ধৰি লোৱা শিক্ষাৰ নহলে আমি ক, কতো আমি আগভাগ ল'বলৈ নাপাম বা আমি কতে আমি স্থান নাপাম। বা আমি স্থান পোৱা আমি কোনো মানুহক আমি এতিয়ালৈকে আমি দেখা নাই। গতিকে শিক্ষাটো আমাৰ ধৰি লোৱা নৈতিক শিক্ষাই হওক বা বাহিৰা শিক্ষাৰ লগতে আমাৰ যিটো কিতাপৰ দ্বাৰা আমাৰ পোৱা শিক্ষা সেইটো আমাৰ জীৱনৰ কাৰণে আৰু অত্ন্ত জৰুৰী বুলি আৰু মই ভাবো কাৰণ ধৰি লোৱা আমাৰ নৈতিক শিক্ষ বোৰ নোৱাৰ ফলত আমাৰ বহু আমি বাহিৰে আমাৰ জ্ঞান আমি নাপাওঁ যাৰ ফলত বহু আমাৰ যুজৰ ওপৰতে বেয়া প্ৰভাৱ আমি পাওঁ আৰু ধৰি লোৱা আমাৰ শিক্ষাৰ জৰিয়তেতো আমি জীৱনটো আগুৱাই নিব লাগিব ন, গতিকে শিক্ষা নহলে আমি কেনেক আৰু আগুৱাই যাব পাৰিম। আহ, গতিকে আৰু শিক্ষাটো অত্ন্ত জৰুৰী বুলি আৰু মই ভাবো। তুমি কি ভাবা?
তো, আমি অতি জৰি গুৰুত্বপূৰ্ণ বুলি ভাবো বুলি ভাবা বা ময়ও ভাবো বাৰু সেইটো কাৰণ তুমি কোৱা শিক্ষা নহলে কোনো, কোনো স্থানতে আস্থান নাপায়। যি তুমি কোৱাৰ যিটো, সেইটো নৈতিক শিক্ষ শিক্ষাই হওক বা আমাৰ আহ, আধ্যয়াত্মিক শিক্ষাই হওক বা আমাৰ শিক্ষা হওক, কিন্তু মই ভাবো যে, শিক্ষা, শিক্ষাৰ লগতে আমাৰ কিন্তু সেই শিক্ষা গ্ৰহণ কৰাৰ বাবে আমাৰ শিক্ষাগুৰুসকলো অতি প্ৰয়োজনীয়, প্ৰয়োজন বা আমি সেই হিচাপে আমি শিক্ষাগুৰুসকলকো সন্মান জনোৱাাতটো উচিত। কাৰণ শিক্ষা, শিক্ষা গৰু নহলে, হে শিক্ষাগুৰু নহলে আমি যেনেকৈ শিক্ষা লাভ কৰিব নোৱাৰো, ঠিক সেইদৰে আমাৰ কিন্তু প্ৰথম শিক্ষাা দাতা বা শিক্ষাগুৰুস্বৰূপ আমাৰ মা, দেউতা মই ভাবো। আৰু তেওঁলোকে আমাক সৰুৰপৰায়ে উঠা, ব, খোজ কঢ়া বা নহ'লেব কথা কোৱাৰ অভ্যাস আমাক স তেওঁলোকে দিছে বা কিন্তু কথা কোৱাৰ পদ্ধতিতটো আমাক শিকাইছে শিক্ষাগুৰু। কলে বাৰু কিন্তু আমাৰ কিন্তু আমাৰ শিক্ষাৰ মেইন খাই হৈছে আমাৰ শিক্ষাগুৰুসকল কিন্তু আমাক যিটো উ, নৈতি সেই কথা কোৱা, কবলৈ শিকোৱা বা আমাৰ খোজ কঢ়িবলৈ শিকোৱা, সেইবোৰ ক্ষেত্ৰত আমাৰ মা, দেউতা আমাৰ অতি গুৰুত্বপূৰ্ণ শিক্ষক, ছেকেণ্ড শিক্ষক আমাৰ শিক্ষাগুৰুসকল। তাৰপিছত আমাৰ শিক্ষাৰ, শিক্ষাৰ ভেটিডাল উচ্চ হলে, আমাৰ জীৱনত মানে জহ যতে হ'লে অলপ কথা ক'ব জানিলে তুমি সন্মান, সন্মান পোৱা বা মানুহ ত, লগত শিক্ষা থাকিলে, তুমি কথা কব, কথা কব জানিবা ন, কথা সেই কথাব যে, তুমি ক'ৰবাত গ, পাবা বা তুমি সকলোৰে লগত মিলি, চলিব পাৰা বুলি মই ভাবো সেই শিক্ষা, শিক্ষা আমাৰ বাবে অতি আৱশ্যয়ক।
হয়, হয় বা আমি জানো যে, আমাৰ অ'। আমাৰ এক অ, মহত আমাৰ জ্ঞানী মানুহেও কৈছিল যে, আমাৰ ধৰি লোৱা আহ কিতাপ আ, নপঢ়া যাতিক আমাৰ গামোচাও বচাব নোৱাৰে বুলি আমাৰ এষাৰ কথা আছে। গতিকে ক'বলে গ'লে যদ ৰি লোৱা আমাৰ আ, গাঁৱলীয়া অঞ্চলতে হওঁক চহৰীয়া অঞ্চলতে হওঁক আমি অ, চা-চাবলৈ আমাৰ আ, শিক্ষা নহ'লে আমি মানুহ ৰূপে আমি আৰু তাত স্বীকৃতি নাপাওঁ আৰু বা আমাক মানুহ ৰূপে যেনেকৈ ধৰি লোৱা আমাক আ, যিটো আগ্ৰহ মানুহৰ প্ৰতি সেইটো আমি দেখিবলৈ নাপাওঁ। গতিকে ধৰি লওঁ আমি ক'বলৈ গ'লে আমাৰ সে ধেমালিৰ জৰিয়তে আৰু আমাৰ কিছুমান আমাৰ শিক্ষা আমাৰ আ, নিহ, অত ত্যন্ত জৰুৰী বুলি আৰু মই ভাবো। কাৰণ ধৰি লোৱা খেল এখন ভালদৰে পৰিচালনা হ'বলৈ হ'লে ধৰিলে ফুটবলৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইজনে সিজনৰ লগত আমাৰ যিটো এক বিশ্বাস সেই বিশ্বাসৰ জৰিয়তে এ, আমাৰ সেই খেলখন আমাৰ ভালদৰে পলিচালিত হ'ব হ'ব। গতিকে খেলৰ জৰিয়তেও আমাৰ বহু ধৰণৰ শিক্ষা আমি আ, লা
হয়, হয়। এইটো তুমি এ, তুমি ঠিকে ক'লা যে শিক্ষা শিক্ষা খেল ধেমালিৰ ক্ষেত্ৰতো আছে। কাৰণ সেই শিক্ষা নোহোৱাকৈ খেল ধেমালি এখন পৰিচালনা হয়। সেইটো খেল ধেমালিৰ ক্ষেত্ৰত আৰু খে, খেলৰ শিক্ষা বাৰুকে যিদৰে আমি পৰিশখে ধৰি লোৱা এজন লে, আমি যিটো লেফাৰী বুলি কওঁ লেফাৰীজনে খেলখন পৰিচালনা কৰিবলৈ হ'লেও আমাৰ তেওঁতো শিক্ষা লাগিব ন'। কহয় কেনেকৈ কোনটো অফ চাইড হয় কোনটো আউট হয়। কোনটো কিবা এই বে মানে কোনটো ফাউল হয় কোনটো কি হক সকলোবোৰতো জানিব লাগিব ন'। সেইবোৰ ক্ষেত্ৰত আৰু সেইবোৰৰ ক্ষেত্ৰতো সেইদৰে শি ক্ষা প্ৰয়োজন। ঠিক সেইদৰে আমাৰ ধৰি লোৱা তুমি তুমি কনো কিবা এ, ধ এজন কৰ্ম কৰ্মচাৰীৰ কথাই ক'লো বা এজন ঘৰ বনোৱা ম উম, মানুহৰ কথাই ক'লো। তেওঁলোকৰ ক্ষেত্ৰতো আমাৰ শিক্ষাৰ প্ৰয়োজন কাৰণ ঘৰটো বনাল কেৱলতো বনালে নহব ন'। তাক কিদৰে জোখমাখ বা আমাৰ কিমান এন চিৰ আমি ধৰিলোৱা আমাৰ পাকা ঘৰৰ কথাটোয়ে ক'লো, কিমান এঞ্চিৰ গাঠনি দিবা লাগব' কোনটো কি কৰিব লাগব'। চবতো জানিব লাগিব। ঠিক সেইদৰে পা, কা চব কামতে আমাৰ শিক্ষা প্ৰয়োজন। ধৰি লোৱা তুমি এ-এ-এজন খেতিয়ক। খেতি কৰিবলৈ হ'লেওটো আমাৰ শিক্ষা লাগিব ন'। কিমা কি তাত কিমান কি কোনটো সময়ত কি কৰিব লাগিব বা কোনটো বচ কি উৎপাদন ভাল হ'ব বা কোনটো টাইমত পানী সাৰ সাৰ পানী দিব লাগিব বা আমা তাৰমানে সেয়ে আৰু চব ক, চব কাৰণতে আমাৰ শিক্ষা লাগিব ঠিকে যদি আমাৰ ধৰি লোৱা তুমি এখন ফাৰাম খুলিছা, ফাৰামখনৰ ওপৰত তুমি যদি তোমাৰ জ্ঞান নাই বা আমাৰ তোমাৰ অলপো শিক্ষা নাই তুমিতো ফাৰাম ফাৰামখনৰ মা, ফাৰামখমতো খুলিলে নহ'ব ফাৰামখন দুদিন' চা থাকিব নহয়। এখন এখনো সেইখনত চলাই চলাই নিয়াৰ বাবে লাগিব ন'।
হয় কাৰণ আমি ভালদৰে ধৰি লোৱা স কলো ধৰণৰ আমাৰ কাম বোৰ কৰিবলৈ হ'লে আমাৰ শিক্ষাটো অত্যন্ত জৰুৰী। তুমি ক'লাই যে আমাৰ ধৰি লোৱা যি ধৰণৰ আমাৰ আ, গৰুৰেই হওঁক বা ছাগলীৰে হওঁক বা অন্যান্য আমাৰ জীৱ জন্তুবোৰৰ যদি আমি ফাৰাম এখন খৰো তাৰ আমাৰ যিটো জ্ঞান সেইটো পোন পথমে আমাৰ থাকিব লাগিব। যদি আমাৰ সেই জ্ঞানটো আমাৰ নাথাকে আমাৰ সেই আ, যিটো আম অ, কৰ্ম কৰো বা ব্যৱসায় কৰো সেই ব্যৱসায়টো আমাৰ দুদিনৰ থিস্কিব আৰু বা নাথাকিব। গতিকে পোন প্ৰথমে আমি তেনেধৰণৰ জ্ঞান বোৰ আমি আৰু আ, জানিব লাগিব যে এ, কি ক আৰু বস্তুতো ভালদৰে উৎপ-উৎপাদন হ'ব বা উৎপাদনতটো আমাৰ অত্যাধিক বৃদ্ধি পাব ঠিক তেনেদৰে আমাৰ খেলৰ ক্ষেত্ৰতো আমাৰ ধৰি লোৱা আমি খেল খেলাৰ লগতে আমাৰ যিবিলাক খেলৰ নীতি নিয়ম সেই নীতি নিয়মবোৰ আমি ভালদৰে জানিলেহে আমি খেলখন ভালদৰে খেলিব পাৰিম বা আমি কেনেকৈ আৰু সেই অ' খেলৰ যি তোমাৰ নীতি নিয়মৰ লগতে যিটো আমাৰ বিশ্বাস সেইটো আমি জগোৱাব পাৰিম আৰু সেয়াই।
সেইবোৰেই তুমি কোৱাৰ দৰে শিক্ষা চ সকলো ক্ষেত্ৰতে প্ৰয়োজন বা তুমি কলাই যে আ-আমাৰ এজন মহানলোকে কৈছিল যে শিক্ষা নোহোৱা জাতিক গামোচাই বচাব নোৱাৰে বা আমাৰ শিক্ষা প্ৰয়োজন আৰু সেই সেইদৰে ধৰি লোৱা তোমাৰ তোমাৰ তুমি এজন তোমাৰ ল তুমি তুমি আৰু মই ধৰি ল'লো। দুয়োজন তো দ্বাদশ শ্ৰেণীৰে ছাত্ৰ ন'? তোমাৰ তুমি অলপ ক'থা ক'বলৈ ভালদৰে জানা বা তোমাৰ শিক্ষাটো কথা কবলৈ ভালদৰে জানা বা তোমাৰ শিক্ষাটো ভাল আৰু তুমি ভালদৰে পঢ়িছা যেতিয়ালৈ এতিয়ালৈকে যিমানখিনি খিনি পঢ়িলা। সেই ক্ষেত্ৰত মই পঢ়াত কম কাচা বা মই ভালদৰে পঢ়িব নাজানো তেতিয়া তেতিয়া তোমাৰ আৰু মোৰ মাজত শিক্ষকজনে অল-অলপ হ'লেও অ অলপ হলেও চ ভেদা ভাৱ ভেদ ভাৱ কৰাৰ দৰে দেখা যায় কাৰণ তোমাক অলপ মানে গুৰুত্বটো বেছিকে দিব বা তোমাক হেই কৰিব। ঠিক সেইবোৰ কাৰণতো আমাৰ শিক্ষাটো প্ৰয়োজন কাৰণ শিক্ষা শিক্ষা তুমি যদি অলপ শিক্ষাটো ভালদৰে ল'লা হয়। অ' মই যদি অলপ শিক্ষাটো ভালদৰে ল'লো হয় মোক অলপ মোকতো সমানে চালে হয় ন'? এইটো মই পাই অহা কথা বাৰু।
গতিকে সেয়ে আৰু ধৰি লোৱা আমাৰ যিবোৰ আমাৰ জ্ঞান আৰু। সেই জ্ঞানবোৰ আমাৰ ল'বলৈ হ'লে আমাৰ বহুত ধৰণৰ পাঠ্যপুথি আমাৰ থাকে আৰু বাহিৰা জ্ঞানৰ লগতে ধৰি গতিকে আমি সেই কিতাপবোৰ যদি আমাৰ বহু গুণে আৰু অত্যাধিক আমাৰ দাম হোৱা আমাৰ সেই মূল্য আমি দেখিবলৈ পাওঁ। গতিকে আমি দেখিবলৈ পাওঁ যে আমাৰ ঘৰে ঘৰেটো আমাৰ সকলোৰে এক মোবাইল ফোনটো থাকেই এটা হ'লেও গতিকে আমি তাৰ যুগাৰেও বহুতো আমি নজনা কথা মোবাইলৰ জড়িয়তে ধৰি লোৱা মহৎ লোকৰ জীৱনী হওক বা বা আমাৰ অন্যান্য আমাৰ নৈতিক জ্ঞানৰ লগতে বাহিৰা জ্ঞানৰ লগতে আমি মোবাইল ফোনতো আমি সেইবোৰ জানিব পাৰো আৰু গতিকে তিকে আৰু তেতিয়া আৰু মোবাইল ফোনটো যদি আমি অন্য কামত ব্যৱহাৰ নকৰি ভাল কামত খটাও আমাৰ তেতিয়া আৰু নিজৰে আৰু জ্ঞান হ'ব আৰু। বা জ্ঞান হোৱা হ'ব বুলি আৰু মই ভাবো আৰু।
হয় হয় এইটো তুমি ঠিকে ক'লা কাৰণ মোবাইল ফোনৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ শিক্ষা ল'ব পাৰো বা আমি বিভিন্ন নজনা কথাও জানিব পাৰো বা ধৰি লোৱা তুমি কোনোবা এটা বস্তু নাজানিলা তাৰ পৰাই আমি শিকিব পাৰো। ঠিক সেইদৰে মই ভাবো যে তুমি ধৰি লোৱা এটা খা-খাল পুখুৰী খন্দিলা, পুখুৰীতো তুমি মাছটোতো আমাৰ এনেই জীয়াই থলে নহ'ব না। সেই ত' আমাৰ আমি আমি নিজে হেৰি পাইছো আৰু এনে জীয়াই থলেতো সেইটোত মাছবোৰ সোনকালে ডাঙৰ নহয়, ঠিক সেইদৰে তাত সময় মই সময়মতে বস্তু দিয়া বা আমাৰ সময়মতে সাৰ পানী দিয়া বা খাদ্য যোগান ধৰা এইবোৰ শিক্ষাও লাগে মই ভাবোঁ যে বা-বাহ্যিক শিক্ষাৰে কেৱল নহ কেৱল আমাৰ শিক্ষাগত আমাৰ পাঠ্যপুথিৰ শিক্ষাৰে আমাৰ আমাৰ মানুহ শিক্ষিত হোৱা দেখা নাযায়। তাক বাহ্যিক বাহ্যিক শিক্ষা বা কথা কোৱাৰ শিক্ষা সকলোবোৰ লাগে আৰু মোৰ মতে। কিছুমান পঢ়িব জনা মানুহেওতো শিক্ষাৰ কথা কবলৈ নাজানে ন'। সেইবোৰ ক্ষেত্ৰত আৰু সকলোবোৰ শিক্ষাই মোৰ মোৰ বাবে মোৰ মোৰ ধাৰণাত যোনবোৰ যোনে সকলোবোৰ শিক্ষা জানে আৰু তেওঁলোকে ভাল শিক্ষিত বুলি মই ভাবোঁ আৰু। হয় হয়। পিছে তোমাৰ লগত শিক্ষাৰ বিষয়ে আলোচনা কৰি ভাল লাগিল।
হয় হয় লগতে জাতে আমাৰ যিধৰণৰ আমাৰ শিক্ষাবোৰ আমি বৰ এতিয়া আৰু আলোচনা কৰি ধৰি লোৱা কম সময়ৰ ভিতৰতে যাতে ইয়াৰ যিবোৰ আমাৰ প্ৰথাৰ জৰিয়তে যাতে আমাৰ জীৱনটো যাতে আ, শিক্ষাৰ ক্ষেত্ৰত যাতে তাতে আগুৱাই নিব পাৰো, তাৰ প্ৰতি আমি যাতে নিজেও আহ। আৰু সেই সফল হব বাৰু গতিকে সেইয়াই আৰু। ঠিক আছে দিয়ক ধন্যবাদ।